হেল্ল'? অ'! হয়, কওঁক?
অ'! কি কৰি আছা?
নাই, এনেই অলপ। মানে, লগৰকেইটাৰ লগত বাহিৰত ওলাই আহিছিলোঁ।
অ'! চাহ খালানে?
নাই, চাহ খোৱা নাই। এ, অলপ চপৰ ফালে আহিছিলোঁ। অ'! তুমি খা অ'! তুমি খালানে?
অ'! অ'! মই খালোঁ ৰ'বা, অলপ আগত।
অ'! অ'!
অ'! কি কৰিলা দিনতো তুমি?
দিনটো এনেই আছিলোঁ। বৰষুণো দি আছিলে আমাৰ ফালে।
হয়! আমাৰ সেইফালে বৰষুণ দিছিলে। বানপানী হোৱা নাই?
বানপানী, আমাৰ এইফালে হৈছে অলপ, অলপ। মানে, পথাৰৰ ফালে পানী, পানী উঠিছে।
অ'! হয়! আমাৰো ত' বানপানী হৈছে।
অ'! অ'!
মানে, বেছিকে হোৱা নাই দিয়াচোন! অলপ
অ' হয়! অ' হয়! উম!
টো বানপানী হৈছে ঠিকেই কিন্তু বহুত মানুহৰ দিগদাৰ হৈ আছ তে এতিয়া মানে ধৰা কাৰোবাৰ ঘৰতো আহিছে ন পানীখিনি ত বহুত এনুকোৱা দিগদাৰ হয়।
অ, খেতি বাতিৰো অকমান মানে সেই হৈ আছে ইমান মানে পান বৰষুণ দিয়াৰ কাৰণে।
অ'হ। হয় এইটো ঠিক কৈছা সেইটো এতিয়াও কিছুমান সেনেকুৱা হৈ আছে মানে আ মানে এতিয়া ধৰা বালপানীটো চে আ
অ কোৱা কোৱা? আমাৰ ইফালে তো মানে উম খোৱা, মানে আমাৰ ইফালেতো চব উম মানুহ ঘৰে হৈছে পানীৰ কাৰণে, ন প্ৰব্লেম হৈ গৈছে তেওঁলোকৰ?
হয় বাৰু ঠিক কৈছা, আমাৰ সেইফালে এনেকুৱা আছে ধৰা কিছুমান মানুহৰ ঘৰ টোপো চাপো থাকে ন তলফালে মানে পানী উঠি আছে ঘৰত, ত মানুহৰ গোটে ৰান্ধি - বাৰি খোৱাৰ কাৰণে বহুত মানে দে
অ অ অসুবিধা হৈছে হৈছে উম তেনেকুৱাই আৰু চু ত' আমাৰ ইফালেও তেনেকুৱা হৈছ
অ আৰু আৰু ধৰ এতিয়া বানপানী হৈছে, বানপানীত বহুতো মানে
মাজে কিছু কিছু
অ তৰ লেতেৰা আৱৰ্জনা কি কিয় আহি আছে বানপানীৰ ক্ষেত্ৰত বহুত মানে এটো বানপানী খিনি জাবানৰ ৰাস্তাত অলপকো চাফা পানী নাই চু চব ফালে চাবা লেতেৰা পানীয়ে হৈ আছে উম। ইফালে নলাৰ পানী উঠিছে, ইফালে প্লাষ্টিক মানে আমিয়ে কৰিছো এইখিনি কব গলে, আমাৰ ভুলৰ কাৰণে এইখিনি হৈছে এতিয়া চোৱা বেলেগ আমি ৰাস্তা দি গ'লে, ধৰা কিবা চিপছে খালো, পানীয়ে খালো বটলটো কি কৰো পেকেট টো ৰাস্তাতে পেলাই দিও, সেই সেইটো কাৰণত এতিয়া মানে আমাৰ বান পানীখিনি বেছি হৈ আছে, নলাটো পেলোৱা যায়, নলাত ধৰা তোমাৰ পে কেট - চেকেট পেলাই কিনে নলাটো জ জমা কৰা হয় তেনেকে বা বৰষুণ আহিলে সেইখিনি বানপানী হৈ যায়, সেইটো কাৰণে বহুত মানুহৰ দিগদাৰো হৈছে।
আমি মানে নিজ নিজেই নিজৰ মানে বিপদটো মানে চপাই আহি আছো তেনেকুৱা এ হৈছে।
হয় হয় ঠিক কৈছা তুমি, এতিয়া তেতিয়া আমি মানে ভাল কে থাকো আমাৰ পৰিৱেশটো ভালকে ৰাখো, তেনেহলে এইখিনি মানে নহয়, এইখিনিৰ সন্মুখীন নহওঁ আমি। কিন্তু মানুহে নুবুজে ন? তাৰছোৱা মানুহে এতিয়া চব বস্তু কিবা মানে কিবা খাব বা কিবা পেকেট- চেকেট য'তেই পাব সেনেকে পেলাই দিলো কিন্তু এইটো বেয়া ন? নিজৰ কাৰণে বেয়া, তেনেকে ধৰা এতিয়া বানপানীৰ ক্ষেত্ৰত বহুত তো ধৰণৰ মানুহৰ বেমাৰ হৈ আছে।
হয় হয় হয় হয়।
অ, ত বহুতো বাচ্ছা মানুহো সেনেকুৱা বেমাৰ হৈ আছে।
অ অ।
অ।
বহুতৰে মানে এ এনেকুৱা হৈছে আৰু।
অহ, সেইটোয়ে মানে এই খেতি পথাৰখিনি মানেতো বহুত মানে বেয়া হৈ তে এতিয়া খেতিত পানী উঠি আছে ধৰা কিছুমানে ধান খেতি কৰিছে, সিহঁতৰ ধানৰ ওপৰত মানে ধানত পানী উঠিছে। সেইখিনি মানে বেয়া হৈছে দিয়াচোন
বেয়া হৈছে উম উম আৰু ক'ব গ'লে আমাৰ লৱাৰ অসমৰ ফালে প্ৰায় মানুহ আমাৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল গতিকে তেওঁলোকৰ যিবোৰ খে খেতিবোৰ কৰিছে না সেই খেতিবোৰ মানে এতিয়া পানী উঠি গৈছে আমাৰ ভুল আমাৰ ভুলৰ কাৰণে হৈছে সেইবা সেইবোৰ বাৰু কিন্তু সেই সেয়ে আমি সকলো মানে অলপ অলপ অলপ অলপ মানকে হ'লেও আৰু গোটেইটো প্ৰথমতে ভাপত দপ, কৰিব নোৱাৰি না অলপ অলপকে যদি আমি স সকলোৱে যতে সজাগতা সহজ এই পানে জাবৰ জোথৰ লেতেৰা বস্তু মানে সমূহ মানে যেতিয়া ভালকে আমি সংৰক্ষন কৰি এটা ভাল জেগা থৈ দিনে মানে সেইটো বস্তু যাতে বেলেগৰ পৰা সেইটো অসুবিধা নহয় মানে মানুহৰে হক তেনেকুৱা জেগাত অসুবিধা তেনেকুৱা এটা জেগা থৈ দিব লাগে বা জাবৰে থৈ দিব লাগে পাছত সেইটো মানে সেই কৰিব লাগে কিন্তু অ কিন্তু মানে এতিয়ালৈকে কোনো মানুহে সেই এই মানে বানপান বানপানীটোৰ প্ৰতি মানে সজাগতা হোৱা দেখা নাই মই
হয় হয় এইটো তুমি ঠিক কৈছা এতিয়া আমাৰ দুখৰ কাৰণ হৈ আছে বাৰু তে যদি আমি নিজে সতৰ্ক হৈ থাকিলো হয় তাত ধৰা সৰু সুৰা জাবৰ জোথৰ আৰু প্লাষ্টিকৰ কাৰণে বেছি হৈ আছে ইয়াৰ ফলত ধৰা তোমাৰ প্ৰদূষণৰো বহুত সৃষ্টি হৈ আছে তেনেকুৱা কল কাৰখানাত তোমাৰ যিখিনি আৱৰ্জনা থাকে নদীতে চব পেলাই দিয়া হয় তেনেকে পানীখিনি যেতিয়া আমাৰ বৰষুণ দিয়ে চব জাগাত তে বানপানী হৈ পৰে তাৰ ক্ষেত্ৰত ধৰা বহুতো সেনেকুৱা মানুহ আছে যিহে অকল খেতিৰ ওপৰতে মানে থাকে নিৰ্ভৰ কৰি থাকে যে খেতিটো মানে হলেহে হ'ব কিন্তু এনেকুৱাকে বানপানী হয় ইহত ইহতৰ মানে চব আৰু কি মানে বেয়া হৈ যায় সেইটো সেই কাৰণে বেয়া লাগে দিয়াচোন মানুহখিনি নিজে সজাগতা হোৱা খিনি ভাল, ইহঁতে কিন্তু আমাৰ পৰিৱেশ ন আমি মানে দায়িত্বটো ৰখা আমাৰ কথা কৰ্তব্য কিন্তু আমি চব মানে চৰকাৰৰ ওপৰত এৰো নাই চৰকাৰ এইটো কৰিব সেইটো কৰিব সেইটো কিন্তু কথাটো বেয়া
হয় হয়
বেয়া আমি নিজে যদি ৰাখো ভালকে পৰিৱেশ
হয় হয়
গিব ন অ
আগতো এতিয়া সকলোৱে মানে সজাগতা হ'ব লাগে আৰু মানে বানপানীৰ ওপৰত বা বানপানী মানে কি পৰিৱেশৰ ওপৰত সকলোৱে মানে আৰু হেৰি কৰিব লাগে তেনেকুৱাকে
সেইটোয়ে আমি আমি যদি পৰিৱেশখন চাফ চিকুণকে ৰাখো তেনেহলে বানপানী নহব ন
হয় হয় হয়
অ এতিয়া চাবাচোন বাহিৰত ওলাবা ইমান মানে লেতেৰা লেতেৰা পানী খিনি জমা হৈছে ৰাস্তা দি যাব ইমান গোন্ধ হয় নে নহয় কথাটো এইটো আমাৰ ভুলৰ কাৰণে হয় আমি আৰু সেই ভুলত অ সেই ভুলত আমিয়ে কিয় বেমাৰ আজাৰ হয় ইমান ধৰণৰ বেমাৰ হৈ আছে আৰু বিশেষকে ক'ব গ'লে সৰু সৰু পোৱালী বোৰ ইহঁতৰ গাত পুতোকে লাগি আছে বেমাৰটো সেইটো কাৰণে বাৰু বহুত বেয়া হৈছে দিয়াচোন আমি যদি নিজে সজাগতা লওঁ এ দায়িত্ব লওঁ মানে সবখিনি মান যেনেকুৱা আজিকালি ছচিয়েল মিডিয়াৰ পৰা বহুতো কথা পাৰি জানিব অ পাৰি হয় ত সেনেকে যদি মানুহে যদি অলপ চছে ছ'চিয়েল মিডিয়াৰ ওপৰত মানে পৰিৱেশৰ ওপৰত কিবা মানে ভিডিঅ' বা কিবা কৰি দিলহে ত' মানুহে অলপ হ'লেও সজাগ হ'ল হয়- হয় নে নহয়? হয় মানুহে চব কথা মানে এতিয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে নাই চৰকাৰে ভাল কৰিব চৰকাৰে থি এইটোতো নহয় মানে নিজে কৰিলে ভাল দিয়াচোন
মানে নিজে নিজৰ ওপৰত মানে সেই কৰিব লাগিব চব মানে চব ক্ষেত্ৰটো চৰকাৰেতো সেই নিদিয়ে না
অ অ ঠিক কথা কৈছা তেতিয়াও নিজে যদি আমি ঠিকে থাকো ধৰা এতিয়া সেই কিছুমান এনেকুৱা সৰু-সৰু জাবৰ- জোথৰ আছে আমি য'তে ত'তে পেলাওঁ সেই জাবৰ খিনি চাবা আকৌ জীৱ- জন্তুয়ে খায় হয় নে জীৱ জন্তুয়ে খাই সেইকাৰণে ইহঁতৰো ধৰা বহুত ক্ষতি হয়। মৃত্যু মুুখত পৰহে সেনেকে বহুত ধৰণৰ বেমাৰ আজাৰ খিনি ওপৰত উঠি আহে। সেইটো কাৰণে বেয়া আমি এতিয়া সৰু সুৰা জাবৰ খিনি যদি জাগা থাকে সেনেকুৱা আমি মাটিৰ তলতে থব পাৰো। তেনেকে সাৰো হয় দিয়াচোন।
হয়- হয় - হয়চ
অ, এতিয়া নালায় চ চেলাই পেলাই কিনে আমি মানে বহুত লেতৰা কৰি আছোঁ পৰিবেশখন হয়। মানে আগৰ দৰে সৌন্দৰ্যটো নাই মানে আগত আগৰ মানে আগৰ কালত যোনটো এটা সৌন্দৰ্য আছ
সোণ অ, সেইটো নাই অ, মানে নাইকিয়া হৈ গৈছে এতিয়া উম- উম। তেনেকুৱা আৰু।
উম,
এতিয়াও বৰষুণ আহি আছে নেকি তোমাৰলোকৰ ফালে?
আমাৰ ইফালে ইমান নাই অলপ -অলপ আহি আছে। অলপ আগত ধুমুহা আহিছিলে।
হয়।
হয়।
উম, অ। আমাৰ সিফালে মানে অহা নাই মানে অলপ- অলপ হে দীপ দুপৰীয়া অলপমান আহিছিল তাৰে পিছত এতিয়া নাই মানে ৰাতি আৰু বেছিকে আহে মানে ৰাতি অলপ আহি আছে এইকেদিন।
অ', অ', লাইন যায় নে ইফালে?
লাইন উম, আছে কিন্তু বৰষুণ আহিলে ৰবা কাটি দিয়ে।
অ, আমাৰো ইফালে এনেকুৱা হয় কিন্তু অলপ টাইমৰ কাৰণে কাটি দিয়ে বাৰু পিছত পিচত আকৌ আহি যায় কিন্তু গাঁৱত চাবাচোন অলপ অকমান বৰষুণ আহিলে লাইন চাইন চব কাটি দিয়ে হয় নে?
আমাৰো সেই মানে একে গাঁৱৰেহে না সেইকাৰণে।
অ, সেইটোয়ে মানে আৰু ধৰা এতিয়া চোৱা গাঁৱৰ মানুহ খিনি অলপ হ'লেও মানে নিজৰ পৰিৱেশখন ৰাখে ভালকে। কিন্তু এতিয়া চাবা চহৰত মানুহ খিনি থাকে ন' যধে মধে বস্তু তো কিনি পেলাই।
অ, তেনেকুৱাহে।
অ',
আমাৰো অ, মানে গাঁৱৰো বিশেষকে গাঁৱৰ খিনি অকমান সেই থাকে আৰু। দিছিপ্লিন কিন্তু চহৰৰ সিমান এটা নাথাকে মানে সকলোৱে বেলেগ -বেলেগ ঠাইৰ মানুহ ন' মানে তেনেকুৱা আৰু
হয়।
অ', অ', অহা যোৱা কৰি থাকে বেলেগ -বেলেগ মানে মানুহ ঠাইৰ মানুহ তেওঁলোকেতো ইমান ভাবি নাথাক থাকে ন'তেওঁলোকে কিবা এটা বস্তু খাই বা খাই কিনে নাভাবি মানে নাভাবে আৰু এইটো বেষ্ট। বস্তু ফেলালে যদি কাৰোবাৰ কাৰণে কিবা ক্ষতি হ'ব সেইটো মানে নাভাবেই তেওঁলোকে। নাভাবে যাৰ ফলত তেওঁলোকে মানে সেইবিলাক বস্তু পেলাই দিয়ে। অ।
আৰু এতিয়া চাবাচোন - আমাৰ চহৰত গছ- গছনি নাইয়ে, নোহোৱাই হৈছে গছ- গছনি হয়নে? হয় গছ -গছনি দেখাই পোৱা নাযায় মানে এ চবে গছ -গছনি কাটি কিনে ঘৰ বনাই আছে সেই কাৰণত গছ -গছ তুমি নোহোৱাৰ ফলত প্ৰদূষণটো বহুত মানে বহুত বাঢ়ি গৈ আছে।
হয়, হয়, হয়।
যদি আমি এতিয়া ৰুও গছখিনি ৰুই থাকো তেনেহলে
অ ক চান্স আছে অ চান্স থাকে
হয়।
উম তেনেকুৱা আৰু
তুমি চা নু
মই চাহ খাও, কিন্তু এতিয়া খোৱা নাই, মানে
অ।
উঠি কিনে লগৰ লৰা কেইটামান মানে এই ৰাজহুৱা মন্দিৰ এটা আছে বনাব নাজানো, মানে আগতে জানিছিলো হা আগতে জানিছিলো। এতিয়া নাজানো, মা আছে মা বনাই দিয়ে। অহ, অহ, অহ, কথা পাতি ভাল লাগিল উম। অহ ঠিকেছে আছে দিয়ক, দিয়ক ধন্যবাদ অ ধন্যবাদ।